মাততো শুনা পাইছানে?
অ শুনিছো শুনিছো শুনিছো মোৰ মাত।
কি কৰি আছ অ' পাইছো পাইছো কি কৰি আছো।
এ তোমাৰ এই বিচনাতে শুই আছিলো অকমান তুমি?
এ আছো এনে বাকী খবৰ খাতি ভাল।
খবৰ খাতি ভালে ভালে বাৰু দেই তোমালোকৰ কেনেকুৱা।
উম ভালে ভালে ভাত পানী খালা।
ভাত পানী জাষ্ট খাই মেলি উঠিছো তুমি খেলা নাই?
খালো খালো অ'।
অ' খেতি বাতি। চলি আছে বাৰু দেই ঠিকে থাকে।
বাকী এ। উম তাকো এনে কথা অলপ পাত চোন উম উ। তোমালৈ এনে কথা অলপ পাতো বুলি ফোন মাৰিছিলো।
অ অ অ ভালে কৰিলা ভালে কৰিলা তাকে কি কথা বা।
তাকে এতিয়া যি। ৰাজনীতি দুৰ্নীতি চলি আছে তাৰ ওপৰতো অলপ পাতো বুলি ভৰিছিলো।
এতিয়া দুৰ্নীতি বাৰু চলিছে দেই ৰাজনীতি বিলাকতো। এতিয়া তোমাৰ মানে। সেই পইচাাবলাক মানে ভাল কামত খটোৱা নাই। গম পাইছো নাই এতিয়া।
হয় হয় হয় এতিয়া চৰকাৰে কি কৰিছে। টকাবোৰ এনে ধাৰালে লৈছে। বেংক ডাঙৰ ডাঙৰ বেংকৰ পৰা তাৰপা আমাৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহক এতিয়া। আহ কঁকালত টেকেলি ভোন টেকেলি ক'ব পাৰি গামোচা বানৰ লৰা সেইটোৱে ওলাইছে আৰু উচাহ ওলাচে আও।
অ অ অ।
এতিয়া ৰবাচোন বাৰু তোমাক যদি বাৰু এ চৌবিশ ঘন্টাৰ কাৰণে যদি অসম মই যদি মুখ্যমন্ত্ৰী বনাই দিয়া, তুমি পোন প্ৰথম কি কৰিব বাৰু কি ৰায় মানে কেনেকুৱা ধৰণৰ তুমি কাম কৰিব বিচাৰিবা?
অ এ এতিয়া তোমাৰ চাবলৈ গ'লে যিটো মানে মোকতো তোমাৰ এনে প্ৰধান অ মুখ্যমন্ত্ৰীটো তোমাৰ নব নাই গম পাইছা নাই মানে সেইটোতো বহুত ৰেয়াৰ হ'ব।
হয় হয় উম।
কিটো যদি বোলে বাই চান্স ভুলক অঁ বাই চান্স যদি মোক বনাই তেনেহলে মই তোমাৰ প্ৰথম এতিয়া আমাৰ অসমত কিমান সমস্যা আছে হয় নহয় এতিয়া অসমৰ ৰাজ্যসমূহ কিমান সমস্যাৰ সন্মুখীন হৈ আছে। এতিয়া, এতিয়া তোমাৰ প্ৰকৃতিৰ অৱস্থাও ভাল নহয় হয় নহয়?
হয় হয়।
মানে অসমখন আচলতে এতিয়া বহুত বিপদত পৰি আছে। গোটেই তোমাৰ প্ৰাকৃতিক দুৰ্যোগ আহিছে প্ৰাকৃতিক দুৰ্যোগ অহাৰ ফলত কি হৈছে তোমাৰ গোটেই বস্তুবিলাক ধ্বংস হৈ গৈছে। এতিয়া আৰু অ এতিয়া আৰু এটা ডাঙৰ কথা হৈ গৈছে তোমাৰ এতিয়া যে বানপানী আহিছে গম পাইচা নাই? বানপানী অহাৰ ফলত কি হৈছে তোমাৰ, এই গোটেই দলং চলং যিমান আছে তোমাৰ ৰেলৰ পথ চৰ পৰা আদি কৰি তোমাৰ দলং চলং যিমান আছে চব ভাগি গৈছে। এই দলং খন বি দলং বিলাক যে ভাঙিছে তোমাৰ পানীতো ইমান বেছি জোৰৰতো অহা নাই যে তোমাৰ দলং ভাঙি দিছে। হয় নহয়
আচলতে সেই সময়তে হয় হয়।
হ'লেও মোৰ মতে কি গম পাইছা নাই, হয়তো সেই কৰ'বাত দলং চলং বিলাক এইবিলাক নিৰ্মাণ কৰোতে কোবাতটো ফুটি থাকি গৈছে গম পাইছা? চানে, সেইকাৰ অ সেইকাৰণেতো এই দলং চলং বিলাক ভাগিছে। ই গতিকে মই প্ৰথমতে কি কৰিম সেই দলং চলং বিলাকৰ যিমানখিনি বস্তু, প্ৰাকৃতিক দুৰ্যোগৰ ফলত তোমাৰ ক্ষতি হৈছে সেইবিলাকৰ মই আকৌ পুনৰ নিৰ্মাণৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু তাৰ লগতে কি হৈছে তোমাৰ এতিয়া অসমখনত আমাৰ শিক্ষিত হাৰৰ পৰিমাণটো কমি গৈছে। মানুহবিলাক অ সকলো মানুহ এতিয়া তোমাৰ শি শিক্ষিত হোৱা নাই, তাৰপিছত মই সকলো মানুহক শিক্ষিত কৰিবলৈ চেষ্টা কৰিম, তাৰ পাছত তোমাৰ এতিয়া তোমাৰ আমাৰ অসমখন অসম বা ভাৰত হয় নহয়, গোটেই আমাৰ দেশখনতে কি হৈছে তোমাৰ এতিয়া দৰিদ্ৰতা নিবনুৱা সমস্যা সেই তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ সমস্যা দেখা দি আছে।
গতিকে ইয়াৰ আচলতে এটা মূল কাৰণ বুলি ক'বলৈ গ'লে শিক্ষা।
আহ শিক্ষা
শিক্ষাই শিক্ষাৰ -শিক্ষাৰ মানে ফলত কি হৈছে কিছুমান লোক দৰিদ্ৰতা ভুগি আছে গম পাইছা? মানে শিক্ষাৰ অভাৱৰ ফলত গতিকে মই শিক্ষাটো সকলোকে তোমাৰ সমানে দিবলৈ চেষ্টা কৰিম শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম যাতে সকলোৱে শিক ক্ষা খিনি গ্ৰহণ কৰিব পাৰে, আৰু তোমাৰ এতিয়া তোমাৰ কিছুমান গভমেণ্ট স্কুলতো এনেকুৱা হৈ আছে গম পাইছা নাই? চৰকাৰী স্কুলতো এনেকুৱা হৈছে। তোমাৰ চৰকাৰী হলেও মানে তাত কিছুমান ফিজ দিব লাগে, হয় নে নহয় আমি? এ ধৰি লোৱা পৰীক্ষা ফিজেই হওক তোমাৰ তেনেকে কিবা কিবি বহুত ফিজ দিব লাগে আজিকালি হয় নহয়? এতিয়া কি হয় কিছুমান এনে বৰ দুখীয়া মানুহ আছে, যিসকলে তোমাৰ সেই ফীজখিনি বহন কৰিব নোৱাৰে। মানে দিব নোৱাৰে, পৰীক্ষাৰ ফিজটোয়ে দিব নোৱাৰে গম পাইছা নাই?
হয় হয়।
ৰ তোমাৰ এ মানে এসাঁজ খোৱাটোৱে বহুত কঠিন হয় তেনেকুৱাত সেই স্কুলৰ ফীজ কেনেকৈ দিব? গতিকে মই সেই কে তেনেকুৱা ধৰণৰ একো ফিজ নাৰাখিম সকলোকে সেই ফিজখিনি উঠাই দিবলে, অহ উঠাই দিবলৈ মই চেচ ষ্টা কৰিম আৰু আহবান জনাম সকলোকে উঠাই দিবলৈ। আৰু সেইখিনিত তোমাৰ চৰকাৰে সেইখিনি আঁচনি গ্ৰহণ কৰিব বুজি পাইছা? সেইখিনি আঁচনি মানে তোমাৰ এইবোৰ তোৰ ধৰি লোৱা পৰীক্ষা চৰিক্ষাৰ ফিজৰ কাৰণে সেইবিলাক গোটেই আমাৰ চৰকাৰখনে গ্ৰহণ কৰিব।
হয় হয় হয় হয়।
আৰু এতিয়া তোমাৰ সেই নিবনুৱাসকলৰ কাৰণে নিবনুৱাসকল যে তোমাৰ এতিয়া ঘৰত বহি থাকিব লগীয়া অৱস্থা হৈছে
হয় হয়।
সেই নিবনুৱাসকলৰ ফলতো কি হৈছে আমাৰ তোমাৰ এতিয়া বহুত সম্পদৰ তোমাৰ বহুত বহুত সম্পদ হ্ৰাস হৈ গৈছে। আৰু মানে তোমাৰ দেশখন ভালকৈ উন্নতি কৰিব
তুমি ঠিকেই কৈছা হয় হয়।
অ গতিকে সেই নিবনুৱাসকলৰ কাৰণে মই কিবা এটা ব্যৱস্থা ল'ব লাগিব। এনে ধৰি লোৱা নতুনকৈ নতুনকৈ উদ্যোগ চুদ্যোগ এনেকুৱা ধৰণৰ বস্তু আৰম্ভ কৰি দিম যাৰ ফলত কি হ'ব সি নিবনুৱা সক কলে এটা তোমাৰ অ কাম পাব মানে কৰিবলৈ এটা হেৰি পাব মানে স্থান পাব গম পাইচ
হয় স্থান পাব হয় হয়।
আৰু এতিয়া আৰু এটা কথা এই দৰিদ্ৰত যি মানে এতিয়া দৰিদ্ৰতাৰ সমস্যাত ভুগি আছে সেই দৰিদ্ৰ লোকসকলক কি কৰিম, তোমাৰ এতিয়া সিহঁতৰ ধৰি লোৱা মৌলিক প্ৰয়োজনসমূহে তোমাৰ নাই গম পাইছা নাই? অন্ন, বস্ত্র, বাসস্থান সেইবিলাক বস্তু একো নাই, গতিকে মই সকলোকে সেইখিনি বস্তু যোগান ধৰিবলৈ যোগান ধৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকক বিশেষকৈ চিকিৎসা অ চিকিৎসা আৰু যি তোমাৰ শিক্ষা সেই শিক্ষা তোমাৰ সম্পূৰ্ণৰূপে বিনামূলীয়াভাৱে মই অ তেওঁলোকক দিবলৈ চেষ্টা কৰিম। যাৰ ফলত তেওঁলোকৰ সেই দৰিদ্ৰতা সমস্যাৰ পৰা তেওঁলোক মুক্ত হব পাৰিব। গতিকে সেই তেন চৌবিশ ঘন্টাৰ ভিতৰতো আৰু ইমানখিনি কাম কৰিব নোৱাৰিম, গতিকে সেই সিমানখিনি কামেই কৰিম বুলি মই ভাবিছো আৰু।
হয় হয় হয়। তুমি বহুত ভাল ভাল কথাই ভাবিছা আৰু বৰ্তমান সময়ত আমাৰ যি এতিয়া আমাৰ আহ অসমৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই তেওঁ প্ৰায়খিনি ভাবিব লৈছে কিন্তু বৰ্তমান সময়ত হয়তো তেওঁ আমাৰ দৰে যি দুখন দৰিদ্ৰ নিবনুৱাসকলৰ হয়তো আ এডভাইচ ল'ব লাগে, হয়নে নহয়? তেতিয়াহে আচলতে আ হয়তো তেওঁলোকৰ দৰিদ্ৰতাৰ যি দুখ সেয়া বুজি পাব। হয় নে নহয়?
হয়-হয়-হয়, যদি
হয়, হয় আৰু বৰ্তমান আমি আ চৰকাৰলৈ আশাবান আমি বৰ্তমানত নিজেও বহু কেইটা আমি আ কাম নিজেও কৰিব লাগিব আচলতে ৰাইজে গোট খাই।
হয়, হয়। কৰিব লাগিব মানে এতিয়া তোমাৰ সকলো কথা চৰকাৰলৈতো চাই লাভ নাই।
ন লাভ নাই হয়। এয়া বৰ্তমান স বৰ্তমান সময়ত যি মানে তোমাৰ আমাৰ দলং তুমি কৈছা দলং চলং ভাঙি গৈছে সেইখিনি তাৰ আমি নিজেই নি কিমান খৰা ৰাখিব লাগিব। আৰু
হয় আচলতে তুমি এতিয়া যিটো কথা কৈছা দলং নিৰ আমি নিজে কৰিব লাগিব। গম পাইছানে নাই? এই নিজে আচলতে এখন দলং
ইমান সহজ কথা নহয় নহয়। গম পাইছা নে নাই? তাত বহুত পইচা খৰচ
নহয় নহয় হয় হয় হয়। আমি চ চৰকাৰলে দৰখাস্ত দিব লাগিব দৰখাস্ত দিব লাগিব। আমি আমি চৰকাৰলৈ দৰ্খাস্ত দিব লাগিব। কিন্তু চৰকাৰে কিন্তু সেই দৰ্খাস্ত চাই একচন ললে বহুত টাইম ল'ব, হয়নে নহয়? সেইকাৰণে আমি চৰকাৰৰ এখন লোৱাৰ আগতে আমি হয়তো সৰু সুৰা একচন দুই এটা অ, হয়, হয়। আৰু বৰ্তমান সময়ত যিখিনি আ নিবনুৱা সমস্যা সেইখিনি আমি চাকৰি যোগান ধৰিব লাগিব। তেওঁলোকক হয় নে নহয়? অ' আৰু
চাকৰিটো যোগান ধৰিবই লাগিব আৰু নহ'লে এতিয়া তোমাৰ কি হৈছে? অ, কোৱা, কোৱা। হেল্ল'
পালুৱাই ক
তোমাৰ মাতটো শুনা শুনি পোৱা নাই ভালকৈ।
অ কোৱা, কোৱা।
অ এতিয়া শুনিছো কোৱা।
অ, শুনি আছো কোৱা। উম-উম আৰু বৰ্তমান আমি আ যি আমাৰ নিবনুৱা সমস্যা সেইখিনি দূৰ কৰিব লাগিব। তাৰ পিছত আমি যিখিনি চৰকাৰী আঁচনি সেইখিনি আমি অকমান শুধৰাব লাগিব। হয় নে নহয়?
হয়, হয়। নিশ্চয়, নিশ্চয়।
নিশ্চয়। আৰু তেতিয়া আমাৰ দেশখন উন্নত হব আৰু আমাৰ যি বৰ্তমান সময়ত আ বাহিৰা দেশৰ পৰা বহুত দেশ বিদেশৰ ডাঙৰ ডাঙৰ কোম্পানী। ডাঙৰ ডাঙৰ যি আহি আমাৰ দেশ নিজৰ দেশত আ নিজৰ কোম্পানী উদ্যোগ প্ৰতিষ্ঠা বুলি কৈছে আমি আলো সেইয়া হ'ব দিব নালাগিব। যেতিয়া আমাৰ নিজৰ দেশতে যেতিয়া আমাৰ কেঁচা সামগ্ৰী আছে সেই আমি নিজে ব্যৱহাৰ কৰিব লাগিব। আমি সেইয়া নিজে ব্যৱহাৰ আমাৰ দেশখন আমাৰ ৰাজ্যখন উন্নত মানে উন্নত কৰাত ডেভেলপ কৰাত আমি চিন্তা কৰি লাগিব। হয় নে নহয়? যাতে আমাৰ চাহ সামগ্ৰী বেলেগে ব্যৱহাৰ কৰিব নোৱাৰে।
হয়‌ হ‌য়। গতিকে এইখিনি আমি তোমাৰ নিজৰ দেশ দেশখনৰ ওপৰত গুৰুত্বটো প্ৰদান কৰিবই লাগিব আৰু দেশৰ যিসমূহ সামগ্ৰী আছে আমি সেইসমূহ। সেইসমূহ ভাল ব্যৱহাৰ কৰিব লাগিব। গম পাইছা? এতিয়া বহুতে তোমাৰ কি কৰে সেইখিনি। অ ভাল ব্যৱহাৰ নকৰে তোমাৰ বেয়া ব্যৱহাৰ কৰে। সেইটো আচলতে সেইটো এটা ভুল কথা আমি। আমাৰ নিজৰ যেতিয়া ইমানখিনি বস্তু আছে। আমি নিজৰ দেশখনক উন্নত কৰিবলৈ চেষ্টা কৰিব লাগে। এতিয়া তোমাৰ আমাৰ দেশখনত এতিয়া কিমান কিমান এতিয়া তোমাৰ অসুবিধা গম পাইছা নাই? দেশখনত তোমাৰ এতিয়া কিমান মানে উন্নত হোৱা নাই হয় নহয় ৰাস্তা পথ বিলাক উন্নত হোৱা নাই। এতিয়া তোমাৰ ভাৰতৰ ৰাস্তা ইণ্ডিয়াৰ ৰাস্তা বুলি ক'লে তুমি চাবা। ৰাস্তাবিলাক বহুত বেয়া। তোমাৰ গোটেই গাত গাত হয় হয়। গোটেই গাত পথ গোটেই তোমাৰ অৱস্থাই নাই। তোমাৰ ৰাস্তা বিলাক চবতে গাত গম পাইছা নাই খাল বাম। গতিকে সেইবিলাক সেইবিলাক আমাৰ উন্নত। কৰাৰ প্ৰয়োজন ৰাস্তাবিলাক উন্নত কৰাৰ প্ৰয়োজন।
টৌ
গতিকে সেইখিনিয়ে আৰু কথাখিনি। তাকে এইটোৰ ওপৰত বাৰু আকৌ এদিন ভালকৈ গভীৰভাৱে আলোচনা কৰিম আৰু
হয় হয়।
তাকে তেতিয়াহলে তেতিয়া আজিলৈ ৰাখি।
নিশ্চয় নিশ্চয় নিশ্চয় হয়। হয় হয়।